হেল্ল'
হেল্ল'
কি কৰিছা?
হেল্ল', অ, মই এই ৰবা শুই উঠিলোঁ এতিয়া অকমান এতিয়া বহিছোঁ আৰু। বিচাৰে আছোঁ।
অ, উম, উম, মই এনে শুয়ে আছোঁ।
আৰু ক'তো ফুৰিব চুৰিব নোযোৱা আজি চানডে?
চাওঁ বাকী কৰো ভাবি আছোঁ ইভিনিং এ, তুমি বোলে হেৰি
উম বহুত
অ' বিহুত গৈছিলো, কোনে ক'লে। গৈছিলো গাঁৱত গৈ পেলাই বিহু সমত গাঁৱতে ভাল লাগে দিয়া। গাঁৱত নিজৰ মানুহ মানুহখিনি পোৱা যায় আৰু বিহু বুলিলে আৰু গাঁৱতে তোমাৰ বেছি ফূৰ্তি হয় ন। গাঁৱত বহুত ভাল লাগে, মানে বিহু আৰু মানে গাও আৰু। তুমি ক'ত গ'লা বিহুত।
অ' কোনটো বিহুত গৈছিলা মই গাঁৱলে গৈছিলো। হেল্ল'
অ' মই হেয়াত গৈছিলো ৰঙালী বিহু বহাগ বিহুত। তাতে এইবাৰ বিহু উদযাপন কৰিলোঁ। গোটেই ফেমিলি গ'লো অ' মাজুত গৈছিলা ভোজ খালা নাই পিছে।
খালো, ককা সেইটো আকৌ ভাল লাগে, ভোগালী বিহুত।
উম। ভোগালী বিহুতো সেয়ে আৰু মানে তোমাৰ মানু খিনি লগ পোৱা যায়। হয় ঘৰৰ মানুহ খিনি লগ পোৱা যায় মিলি একে একেলগে ন বিহু নাচি খাই বৈ কিমান ভাল লাগে মনতটো। বিহু আৰু তোমাৰ গাওঁ নগলে নহয়ে দিয়া।
তাকে।
মই গ'লো তোমাৰ বহাগ বিহুত যিহেতু দেউতা
হেল্ল'
অ' সেইটোৱে।
তোমাৰ আকৌ তোমাৰ বহাগ বিহুতে বন্ধ পায় ন দুতাই অফিচ বন্ধ পায়। আৰু বন্ধ দিন কেইতাত আৰু মানে বহুত দিন থাকিব পাৰি বিহু বুলি পুৰা গোটেই বিহুত তাতে এনজয় কৰিলো আৰু আমি। আৰু ঘৰে ঘৰে হুচৰি নাচিব আহে, ইিমান ভাল লাগে।
কি কৰিলা বিহুত?
কি কি কৰিলো মানে তাতেটো অ' তাতেতো তোমাৰ এ আমাৰ গৰু আছে নহয় দেউতাহঁতৰ ঘৰত। গৰুক আমি নদীত লৈ গৈছিলে আমিও লগে লগে গৈছিলোঁ। আমিতো বাৰু নোধুৱাও দিয়াচোন কিন্তু চাই ভাল লাগে আৰু মাহ হালধি খানা অলপ অলপ মাহ হালধি এনেকে খানিছো গৰুকো খানিছো। পিছদিনা আমিও মানুহ বিহুৰ দিনা আমি সানিছোঁ তাৰপিছত আৰু সেনেকে আৰু পিঠা বনালো, পিঠাটো এনে তোমাৰ ব মানে মা বিহুতে বনাই কিন্তু, তথাপিও অ' ৰঙালী বিহু বুলি আৰু পিঠাটো আৰু বিহু মানে পিঠা আৰু সেইকাৰণে মাহতৰ লগত মিলি অলপ পিঠা বনালোঁ পিঠা চিঠা বনাই খালোঁ মেলিলোঁ উ সেইয়ে আৰু বিহুতটো এনেকেইও উদযাপন
ককা আইতাহঁতক সেৱা চেৱা কৰিলা নে নাই?
অ' সেয়া কৰিছো মা দেউতা ককা আইতা খুৰা খুুৰী। চবকে কৰিছোঁ।
উম।
পইচাও পাইছো সেৱা কৰি।
মই এইবাৰ
এই পইছা
ভালেই। পাই নেক্সট ৰঙালী বিহুত গাঁৱলৈ যাম।
উম।
সেয়ে, ল'ৰা ছোৱালীৰ লগত পথাৰত মেজি ঘৰ বনালে তাতে আৰু বনালে সেই বিলাক থাইত থাকিলো তাতে। ৰাতিপুৱা আকৌ উঠি কিনে মেজি ঘৰত প্ৰচাৰও কৰিলোঁ।
অ'।
একেলগে বনভোজ খালো।
অ', মোৰ ভোগালী বিহুত যোৱা নহল ৰবা মানে ইয়াতে লৈ অ', বিহু বোলিলে আৰু গাঁৱত বহুত ফূৰ্তি হয়। গাঁৱত অকল অকল তোমাৰ ঘৰৰ মানুহখিনিয়ে নহয় ন। গাঁৱৰ গোটেই ওচৰ চুবুৰীয়া সকলোৱে মিলি বিহু মানে পালন কৰে।
উম।
তাকে আৰু মই কাতি বিহুত যোৱা নপৰে, তাৰমানে আমাৰ বন্ধ নাপায় যে দেউতাই। বন্ধ নাপাই কাৰণে যাব নোৱাৰোঁ কিন্তু ৰঙালী বিহুটোতে যি অকণমান বেছিকৈ বন্ধ পায়। আৰু এইবাৰ বিহু হুঁচৰিও নাচিলো মই গ্ৰুপৰ লগত। সবৰে ঘৰে ঘৰে গৈ পেলাই ইমান ভাল লাগিছে নহয় কি কওঁ মানে জীৱনত মানে মই বিহু মানে এনেকৈ চবৰে লগত গৈ ঘৰে ঘৰে চৰি মানে গৈয়ে পোৱা নাছিলোঁ এইবাৰ গৈছোঁ কি ভাল লাগিছে।
উম।
তুমি গৈছা নাই হুঁচৰি এনেকে নাচিবলৈ কাৰণে?
নাই নাই কৰিম ৰবা এইটো।
উম, এইবাৰ গাঁৱলৈ গলে মোকো লৈ যাবা দেই। তুমি যদি গাঁৱ লৈ যোৱা মোকো ক'বা তুমি ময়ো যাম।
অ', নিম নিম একেলগে যাম দিয়া।
উম, ভালো লাগিব একেলগে গ'লে মোৰ যে এতিয়াই যাওঁ যাওঁ লাগি গৈছে গম হ'বনে গাঁও বুলি কোৱাৰ লগালগ যাব মন গুচি গৈছে।
তোমাৰ কথা শুনি কিনে মোৰো যাব মন গ'ল এনেও গুৱাহাটীত
উম।
তোমাৰ ই একো নাই কোনো আপোন মানুহ তেনেকে নাগল ঘত, মেজি ঘৰ নবনাই কিবা কিবি মাঘ বিহু হওক ৰঙালী বিহু।
উম।
একোৱেই মানুনিকতা সোমাই গৈছে এইবিলাকত আগৰ গাঁৱত কিমান?
অ', এইটোৱে।
ধুনীয়া টো লকে থাকে ৰাতি একেলগে মেজি ঘৰত থাকিব।
আজিকালিতো চহৰত মানুহে পিঠা পনাও নবনায়, চব তোমাৰ ৰেডিমেড। এয়া খানাপাৰাত তোমাৰ বি অ', খানাপাৰাত যে পিঠা ৰেডিমে-ৰেডিমেড বিক্ৰী কৰে সেয়া লৈ আনে। আনকি তোমাৰ ভোগালী বিহুত মেজিও তুমি খানাপ পাবা মেজিও তুমি পাঁচশ টকা এ হেজাৰ টকা এনেকুৱা মেজি লৈ আনি পেলাই জ্বলাই।
চা হেলজিগা।
ভেলাঘৰ মেজি চব ৰেডি ৰেডিমেড।
একোৱে সেইয়া ভালো নালাগে এতিয়া ইয়াতে থাকি কিনো
বহুত ভাল লাগি নিজৰ মানুহখিনিক পাওঁ একেলগেত সময় কটাও।
উম।
গধূলিৰ পৰাই এইবিলাক লাগি থাকো যা যোগাৰ কৰো। অকল গাওখনত যাম আকৌ তাতে তোমাৰ পৰা এইবিলাক উ
আহা বাৰ ৰঙালী বিহু তুমি যেতিয়া যাবা মোকো ক'বা হা আমি একেলগে যাম বিহুতো একেলগে থাকিলে ভাল লাগিব ন
অ অ আৰু যে তোমাৰ মাঘ বিহুত যে তোমাৰ এই জেওৰা বিলাক যে চুৰ কৰে কি নাই এইবিলাকে চুৰ কৰে বহুত
কি কি খালা মঘৰ বিহুত তোমালোকৰ আইটেম কি আছিলে এইবাৰ ভোজ কি আছিলে মই মইতো তোমাৰ ঘৰতে খালো মাক ফেমিলিৰ লগত অ
অ
মই আৰু আমাৰ ঘৰৰ মানুহখিনি আৰু ওচৰ চুবুৰীয়া দুঘৰ মানুহ এনেকৈ মিলি পেলাই আমি চাদৰ ওপৰতে মাঘৰ বিহুৰ ভোজ খালো আৰু কিন্তু গাঁৱৰ নিচিনা সেই মানে তোমাৰ হেৰি নাই গাঁৱৰ নিচিনা যোনটো ফূৰ্তি সেইটো আৰু বেলেগ এটা ফূুৰ্তি গাঁৱৰ ফূৰ্তিটো গাঁৱৰ মানুহখিনিয়ে মানে কথাই প্ৰতি বিহু নাচে কিবা এটা হ'বহে লাগে বিহু নাছে আৰু সেইবোৰ ফূৰ্তি দেখি পেলাই আৰু তোমাৰ ক'ত আৰু গুৱাহাটীৰ তোমাৰ এ হেৰি বিহু ভাল লাগিব কোৱা
আৰু একেলগে যে তোমাৰ উম ৰাতিও যে গাঁৱত গলে কেতিয়াবা
অ কি কৈ আছিলা তুমি
কি কৰে
অঁ
পাহৰিলো কি গৈছিলো
অ মই মই মই কৈছিলো যে তুমি উম ইয়াতেতো আমাৰ গুৱাহাটীত ধৰা তুলসীৰ তলতে চাকি জ্বলোৱা হয় কিন্তু গাঁৱত গ'লে তোমাৰ পথাৰত গৈ পেলাই আইতাৰ লগত হেৰিঁতৰ লগত খুৰা খুৰহতৰ লগত যাওঁ একেলগে অ পথাৰত গৈ পেলাই সেৱা কৰা এই প্ৰেম নে কি কম আৰু গাৱৰ নিচিনা হ হবই নোৱাৰে গাঁৱৰ বিহু আৰু গুৱাহাটীৰ বিহুৰ মাজত বহুত পাৰ্থক্য এইবাৰ আমি যাম হা একেলগে তুমি যেতিয়াই যোৱা গাঁৱলৈ মোক জনাবা আমি বিহুৰ সময়ত গাঁৱতে যাম কিহত যোৱা তুমি গা গাঁৱত গলে নিজৰ গাড়ী লৈ যোৱা নে
অ নিজ নিজৰ গাড়ীতে
কোনে কোনে যোৱা গলে আমিও নিজৰ গাড়ীয়ে লৈ যাওঁ অঁ
অঁ তোমাৰ
আমি গলে মা দেউতা মই যাওঁ দাদা টো তোমাৰ অ আমাৰ লগত নাথাকে নয় সি কলিকতাত থাকে চাকৰিৰ কাৰণে কলিকতাত যাবলগীয়া হয় বিহু সময়ত আহে বাৰু কিন্তু প্ৰত্যয়েক বিহুত আহিব নোৱাৰে সে তাৰ মানে ছুটটো নিমিলে যে সেই তেতিয়া আৰু দিগদাৰ হৈ যায় কাৰণ বিহুতো তোমাৰ, অ' অসমতহে বিহুতো পালন কৰে কলিকতাত বিহু পালন নকৰে যে, সেইকাৰণে তাতে বেছি বন্ধ নাপায়। এদিনৰ কাৰণেহে বন্ধ দিব আৰু সেনেকুৱা। তোমালোকে কোনে কোনে যোৱা?
দিয়া। আমাৰো গোটেই ঘৰখনে মা দেও
অ' অ' কথা এটা কোৱাচোন?
কোৱা?
হেৰি কাতি বিহুত কাতি বিহুত অ' চা চাকি জ্বলালে তোমাৰ কি কি কৰেনো?
মওঁ ইমান এইটো বস্তু ভালকে গ'ম নোপাওঁ। কিন্তু আইতাহঁতৰ লগত তোমাৰ আকাশ বন্তি জ্বলাওঁ, এইটো পথাৰত গৈকিনে।
অ'। কিন্তু মই ধৰা এতিয়ালৈকে যিমান দেখিছোঁ মানে তোমাৰ কাতি বিহুৰ দিনাখন সেয়া আৰু হেৰি প্ৰসাদ আগবঢ়োৱা হয় ভগৱানক শৰাই আগবঢ়াই আৰু তোমাৰ কাতি কাতি বিহু বোৰ মানে হেৰি পঢ়ে আৰু। অ' পুথি পঢ়ে নে কিবা এনেকুৱা মই এ দেখিছো আৰু। খি পেলাইহে মই তোমাক মে সুধিছোঁ?
অ'। সেটো হয়, আৰু উম প্ৰসাদ দিয়ে এনেকে তুলসীৰ গুৰিত দিয়ে প্ৰসাদ সাদ।
উম। কিন্তু আবেলি সেই সময়তটো ইমান ভাল লাগে, যেতিয়া তুলসীৰ তলত
অ' বহুত ভাল লাগে।
অঁ ঠিক আছে। তুমি এতিয়া কিবা কৰিবা কাম আছে তোমাৰ?
অ' কাম আছে।
হা দিয়া ঠিক আছে তেতিয়াহ'লে। ৰাখো?
উম উম।
অ' দিয়া।
উম অ'।